শুই আছো, তুমি কি কৰি আছা?
মইও শুই আছোঁ মাঠাটো ঘূৰাই আছিলে।
অ', আলহী আহিলে আ', আলহীক খুৱালো। আৰু ঘৰত গ'লো। গৈ এতিয়া আহলো আহি সুই আছো।
এতিয়া কি ৰান্ধিবা।
অ', আহিলে অ', আহিছে।
ছোৱালীৰ কালি পৰীক্ষা আছে।
কালি এটা পৰীক্ষা আছে, কালি পৰীক্ষা দিলে বন্ধ হৈ যাব স্কুল।
অ', অ',।
তুমি কি বনাবা ৰাতি?
আমাৰ ল'ৰা ছোৱালী। মছিদত গ'ল নামাজ পঢ়িলে, এতিয়া আহিলে।
ৰাতি কি বনাবা?
ৰাতি। দালি আছে ভাত আছে। আৰু আলহী আহিছিল যে।
উম', উম', বুজি পাইছোঁ
গোছ বনাইছিলো সেইটো গোছৰ চব্জি আছে।
পিছত আলহী গুচি গৈছে।
আলহি গুছি গল। আলহি লগত গ- গৈছিলো।
পিছত।
এতিয়া আহিলো। ৰাতি তুমি কি বনাবা?
বজাৰত যাব বোলে কিবা আনিবলৈ।
অ', আজি এছ পিনা ফোন মাৰিছিলি।
নাই মাৰা।
অ',
তোমাৰ তাত মাৰিছিলে?
নাই মৰা। কালিট মাৰিছিল তেতিয়া মই আলহী আহিছে ভাত খালে। বোৱাৰী ৰিচিভ কৰিছে কৈ আছে ভাত খাই লওঁ। আমৰ তৰ খবৰ হ তাৰ পিছত মাৰিছো মোবাইল টো চুইচ অফ চুইচ অফ।
সিতৰ মোবাইল বেছিভাগ চুইচ অফ এ থাকে। ল'ৰা ছো ছোৱালী চাই কিনে ছুইচ অফ কৰি পিছত পেলাই থৈ দিয়ে।
হ'য়টো।
অকণমান
এয়া আমাৰ যে ভণ্টি এজনী আছে নিৰলা।
অ',
হেল্লৌ তাৰ অপাৰচন হ'ল উ কৈ আছে যে ভণ্টি তুমি ইফালে গৈছ এয়া মোক দেখা নাই
অ অ
স ল
কি হৈছে।
কিহৰ অপাৰচন হৈছে।
আ।
কিহৰ অপাৰচন হৈছে।
কি প্ৰ্লে প্ৰব হৈছে। এতিয়াহে গম পালো।
কি গম পাইছে।
তোমা এইটো কি কৰি। এতিয়াহে গম পালো ক'ত লাগিছে কি কথা।
কি ক'ত লাগিছে মই গম পোৱা নাই।
মানুহতো যে গৈছিল।
উম।
অপাৰচন কৰি আনিলে গোটে সোণ মাৰিছে। মাৰি পেলাই সুধিছে। যে তোমাক মাতিলো তুমি গম পোৱা নাই। অ ক ক লাহে লাহে ভাবিছো তোমাৰ পিনে যাম। তোমাক হাতে মাতিছো তুমি গম পোৱা নাই নাজানো নহয়। মই ভাবিছো তুমি এনে হেৰি কৰিছা। যাব লাগিব কালি বা পৰহি যাব লাগিব তাত। ই আই। এই খিনিত যে এই ডাঙৰ ডাঙৰ গৰ বিলাক যে। আমাৰ মছজিদটো পাৰ হৈ যায়।
অঁ।
কিয় ৰি হেৰি মাইনুল সেই ইৰ আৰু চিৰ যে কয় চিৰৰ ভাগিন যে।
অ গম পাইছো গম পাইছো।
সেইটোৱ সেইটো নিৰলাই ফোন মাৰিলে কলে ভন্তি তুমি মোৰ অসুখ হ'ল। তুমি গম নপোৱা। মই ক'লো গমটো পোৱা নাই। পালেহে। তেতিয়াহে এতিয়াহে পালো যাম। যাব লাগিব।
অঁ চাই আহাগৈ ক' কৈ আছে দিদি চাই আৰু।
এইখিনিতে গৰ কিবা হলে তাৰ হাজবেণ্ড আহে। আহি অ আহি পেলাই সোধে।
সেইটোয়তো হুম্বেনি কত গৈছে। কই বিনি ক'ত গ'ল।
বিনি মছিজদত আছে এতিয়াও অহা নাই। মছিদত নামাজ পঢ়ি একদম এচাৰা নামাজ পঢ়ি পাছত আহে আহি। পেলাই বা পাছতে বাট চাত খাই শুই থাকে।
দেৰি কৰি আহে।
যোৱাই কত গল।
ইহঁতে বৰশী আনিছে, বৰশী ঠিক কৰি আছে।
অ'!
এইটো, কিনি আনি যে বৰশীটো
মাছ লাগিব?
উম, নাজানোঁ। লাগে না নালাগে, ঠিক কৰি আছে বুলি। এতিয়া, ব'লক। যাব বুলি কৈ, আকৌ বহি গ'লে। মই কৈছোঁ যে, মোৰ গাটো ভাল লাগা নাই। ক' তেনেহ'লে বাদ দিয়া, ৰান্ধিব নালাগে।
মই আজি বজাৰত পঠাব লাগিব, চবজি আনিলে, মাছ-তাছ থাকিব পাৰিম ঘৰত।
অ' অ'! হয়!
আকৌ, দূৰত মাছ দি, ভাত নিদিওঁ। সি দেউতাকৰ লগত খেলি আছে, বৰশী ঠিক কৰিছে যে। কৈছোঁ পঢ়িবৰ কাৰণে, নাই, সি সদায় কয়, সি এবাৰ কৈ যাম আৰু এবাৰ কৈ নাযাওঁ।
এ ঠিকে আছে, ৰেষ্ট লোৱা। সিহঁতৰ গ'লে, সিহঁত তৰ তোমাৰ কি?
উম! এইটোৱেতো। আৰু কৈ আছে, শুনা পাইছে যে, কি কৰিব।
অসুখত পৰিলে, মানুহ নাই।
সেইটোৱেটো!
দেউতাক পৰা, ঘৰৰ পৰা মানুহ,
সেইটো নিজৰ ভাইটি কেইটা আহিব লাগে, সিহঁতৰ।
সিহঁতৰটো, সেহঁতে বুজিলোঁ।
এতিয়া আজি, এই জাগাটো ভাল লাগি আছে! ভাল লাগিছে দে থাকা।
কয়, আজি যাম, আকৌ কয়, কালি যাম। ৰাতি কেনেকা লাগে। সেইটো, অকণমানতো লাগিবই।
তুমি সেৰি
কি কৰিম?
দান, এ, চাউল-তাউল লৈছা?
নাই, আঁ কলি-কালি আনিছিলে, নেকি।
শাহুৰি ঘৰত, সেৰি কৰিছিলে, ইমান গাল দিছিলে। সেই এতিয়া ল'ব নোৱাৰা?
অ'! গিলে। সেইখিনি দি দিছে, অ'!
অ'!
আজি, আকৌ চাউল আনিছে, সিহঁতৰ। ধান কোটালে। উম, আমাৰ কিনিছিলে। আজি কিনিব, যাব। গৈ বজাৰ আনি লাগে, চবজি
উম, উম, শাশুৰিয়ে, মাতিলে। শাহুৰিয়ে মাতিলে।
কাক?
কাক মাতিছে।
বেলেগৰ ফোন আহি ডিষ্টাৰ্ব কৰি থাকে।
ৰিচিভ কৰিব নালাগে।
অ
বাদ দিয়া।
এতিয়া কি হ'ল। এতিয়া কি হ'ল?
একো হোৱা নাই মই কৈ আছোঁ যে বজাৰত যোৱা গৈ চব্জি
বেলেগো এই বেলেগে বিৰাট ডিষ্টাৰ্ব কৰি থাকে। এইবিলাক আমাৰ শুনিবৰ মন নাযায়।
ৰঙাটোত সেইটো টিপি দিবা নহ'লে থাকক একো নহয় তুমি কথা পাতি থাকা ডিষ্টাৰ্ব নহ'ব।
উ সিহঁতে একদম কলটোতো বুজিব ভাল লাগে যে বেলেগত কল কৰি আছে।
কোনে কৰি আছে।
এ আমাৰ সেইটো বোৱাৰীয়ে মাৰি আছে।
উম
এবাৰ মাৰিলেতো গম পোৱা যায় যে সিহঁতে বিজি আছে। অ সিহঁতো গম পাব লাগে যে এবাৰ মাৰিলে আহি যেনিবা
এইবে
খুৰীয়ে বেলেগৰ লগত কথা পাতি আছে সিহঁতে বুজি নাপায় নেকি?
আকৌ কৰি থাকে এইবিলাক বুজিব লাগে।
উম একো বুজি নাপায়।
উম সিহঁতৰটো আৰ্জেন্ট ভাৱে।
উম কলটো কৰিলে বুজিব লাগে যে মানুহৰ কিমান দূৰতত আছে না নাই।
সেইটোৱেটো এবাৰ কল কৰিলে ৰিটাৰ্ণ কৰিব মানুহে এইটো বুজিব লাগে।
অ সেইটোে একদম বুজি নাপায়।
এতিয়া তোমাৰ ছোৱালী কি কৰি আছে পঢ়ি আছেনে? ল'ৰা কি কি সুধি আছে পঢ়ি আছে।
অ
হেইটো অলপ অ কাম আছে কামত যাব হৈ আছে ফেন আছে বোলে ফেনটো আনিব সৰু ফেন
অ কি কলা
ফেন ফেন সৰু ফেন এটা পাইছে যে আনিব কিনি।
অ
এনেই দি দিব নেকি?
উম ঠিকে আছে লৈ লোৱা। লৈ লোৱা।
ঠিক কৰি ল'ব।
তেনেহলে আহিবা এদিন ছোৱালীক লৈ।
অ কামটো শেচ হৈ লওক নতুন কাম নহয় অকণমান পইচাৰো দিব লাগিব সস্মিনা পায় কালি পাই সিহঁতক দিব লাগিব।
এসপ্তাহ কৰি থাকক আমাৰ ছোৱালী পৰীক্ষাটো শেষ হওঁক।
অঁ, কামটো শেষ হৈ লওক। এইয়া বিনি যোৱাৰ আগত যাম।
অ অ, বিনি যোৱাৰ আগতে আহিবা।
হ'ব তেনেহ'লে।
অ ঠিক আছে।